এই এনেই মোবাইলটো চাই আছিলো ৰ'বা। ৰিল স্ক্ৰল কৰি আছিলোঁ, তুমি?
ময়ো আছিলো বাৰু মোবাইল নহ'লে একেবাৰে থাকিবই নোৱাৰা হৈছে ন, একেবাৰে এনি টাইম চবকে মোবাইলে লাগে মোবাইল নহ'লে নহয়। নচলে আৰু কাৰো।
তাকেইতো এতিয়া ধোন তোমাৰ মোবাইলতটো নহ'লে নাযাইয়েই। তোমাৰ মোটামটি তোমাৰ ৰিচাৰ্জটো লাগিবই লাগেইচোন মাহে মাহে। মানে ৰিচাৰ্জ নোহোৱাকেচোন মোবাইলত থাকিব নোৱাৰি সেনেকুৱা হৈছে আৰু, মানে তোমাৰ যিটো এ ধুম ৰিলিজ ৰীল স্কৰ্ল কৰো ন হেই ৰীল স্ক্ৰল মানে এটা অভ্যাস গৈছে আৰু ক'বলৈ গ'লে মানে বেয়া অভ্যাস হৈ গৈছে আৰু। টাইমবোৰ এনে অবাৱত নষ্ট হৈ আছে ক'বলৈ গ'লে। মানে বেয়া স্বভাৱ হৈ গৈছে দিয়া মোৰ মানে এইটো মানে। কমাব লাগিব কেনেকৈ কমাও তাকে ভাবিছোঁ। সদায় ভাবোঁ যে তোমাৰ নাচাওঁ আজি ৰীল, ইনষ্টাগ্ৰাম মানে এইবিলাক যিটো এইবিলাক ছ'চিয়েল মিডিয়া এপ বিলাক মই কেতিয়াবা ডিলিট কৰি দিওঁ। ডিলিট কৰি দিয়াৰ পিছত এইখিন আৰু ডাউনলোড দিওঁ ডাউনলোড। মানে আৰু মানে আনো আনি কিনে আৰু মানে কৰি কিনে আৰু চাই থাকোঁ। মানে তোমাৰ ক'বলৈ কি ক'ম আৰু বহুত সমস্যা হৈছে আৰু এইটো লৈ।
সেইটো কিন্তু তোমাৰ এটা ডাঙৰে সমস্যা। কাৰণ ধৰা আজিকালি তোমাৰ বয়স বুলি কথা নাই। সৰুৰ পৰা ডাঙৰলৈকে তুমি ধৰা সকলোৱে মোবাইল চোৱাতটো মানে বাধ্যতামূলক যেন হৈ পৰিছে আৰু, যেন মোবাইল নাচালে তুমি এইটো সময়ৰ লগত চলিব নোৱাৰাই। মই ধৰা আজি এটা আহি আছিলো আৰু কলেজৰ পৰা আহোতে। বাপৰে গোটেই বাছখনত মানুহ বহিও আছে থিয় হৈয়ো আছে। কিন্তু তথাপি মানে মোবাইল চাব এৰা নাই। আৰু মোবাইল চোৱাটো এনেকুৱা এটা মানে অভ্যাস হৈ গৈছে ধৰা য'তে যাওঁ যিয়ে কৰো সকলো বস্তু মানে মোবাইলত পাই পাই মানুহৰ এইটো বহুত এটা বেয়া অভ্যাসত পৰিণত হৈছে। তুমি কি ভাবা এই ক্ষেত্ৰত?
মই কি ভাবিম আৰু, ময়ো নিজে সেইটো কাম কৰি আছোঁ আৰু। মই কি কম এতিয়া, বাৰু তুমি কথাটো হয় বাৰু, মানে তুমি যে ক'লা এই বাছত হওঁক মানে এনেকুৱা মানে থিয় হওঁক বা বহীয়ে হওঁক, আজিকালি সকলোৰে মানে যিটো মূৰ আছে সেই মূৰটোনো ক'ত ওপৰ ফালে থাকে। চবেই চবেই যোন তলৰ ফালে কৰি থাকে হয়নে নহয় তুমি কি কোৱা এটোলৈ?
তাকে, আৰু তুমি এটা কথা চাগে নিশ্চয় ধৰ মানে একবাৰ নোট টিছ কৰিছা আৰু যে এই যে আমি যে ৰীল চাওঁ বা সৰু সৰু সময়ৰ। কম সময়ৰ ভিডিঅ' বিলাক যে চাওঁ। সেই মানে সেই যিটো সেইবিলাক ভিডিঅ সেই ভিডিঅ'বোৰ চোৱাৰ ফলত আমাৰ মানে যিটো এটা ধৈয্য শক্তি সেই ধৈয্য শক্তিটো কিন্তু কমি আহিব ধৰিছে, এতিয়া ধৰ আগতে যদি আমি দশ বাৰ ঘন্টা পঢ়িবৰ কাৰণে পাৰিছিলো, কিন্তু আজিকালি যোনে মোবাইল বেছিকে চাই, বা সৰু সৰু ভিডিঅ' কম সময়ৰ ভিডিঅ' বিলাক বেছিকে চায়। সিহঁতে কিন্তু সেই দশ বাৰ ঘন্টা পঢ়িব নোৱাৰে, সিহঁতে বৰ বেছি এঘন্টা বা দুঘন্টা পঢ়াতো সিহঁতৰ কাৰণে বহুত টান হৈ পৰে কিন্তু সেই ক্ষেত্ৰত।
ঠিকে কৈছা দিয়া, এইটো মোৰ লগতে হৈছে চাগে কাৰণে এতিয়া মানে মই যেতিয়া তোমাৰ পঢ়িব যাওঁ ন, মানে মনে নবহে। আহ মানে অলপ দু দুটানে আখৰ মাতি কিনে। কম শব্দ মাতি কিনে আৰু মোবাইলটো লৈ হাতত লোৱা যায়। আৰু তোমাৰ অঁ মানে ৰিল চোৱা যায়, ত' কি কৰো মানে মানে মানে এইযো চৰ্ট ফ্ৰৰ্ম ন, এই যিটো সৰু সৰু সৰু সৰু টাইমৰ যিটো ভিডিঅ এইবিলাক মানে চলিব ধৰিছে। এইটো মানে আমাৰ ধৈৰ্য শক্তিটো মানে সঁচাকে কমাই দিছে দিয়ে। আৰু তুমি কেনেকুৱা তুমি কি ভাবা যে এনেকুৱা এই এইটো আমি কেনেকৈ ৰোধ কৰিব পাৰিম আৰু।
চোৱা, মোৰ মতেটো প্ৰথম সমস্যাটো হ'ল তোমাৰ মই ভাবামতে আৰু যে এটা মাধ্যমতে তোমাৰ সকলো ধৰণৰ বস্তু তোমাৰ ভাল বেয়া, তাৰপিছত সুখ দুখ সকলো বস্তু এটা মাধ্যমতে আহি যোৱাৰ কাৰণে, মানে সকলোৱে সেই মাধ্যমটোতে লাগি থাকে আৰু তোমাৰ অঁ, মোবাইল ফোনে হওক বা ছ'চিয়েল মিডিয়াই হওক তোমাৰ চবৰে এটা ভাল আৰু বেয়া দিশ দুটাই থাকে দিয়াচোন। ভাল দিশ ক'বলৈ গ'লে তোমাৰ ধৰা এতিয়া মোবাইল ফোন বা চচিয়েল মিডিয়াৰ ক্ষেত্ৰত। বহু তুমি এইখন পৃথিৱীত ক'ত, কি ঘটি আছে মূহুৰ্ততে তুমি তাৰে খবৰ পাই যোৱা, বা পঢ়াৰ ক্ষেত্ৰতে হওক বিভিন্ন ধৰণৰ এতিয়া কৃত্ৰিম, বস্তু ওলাইছে যিবিলাক আমি ব্যৱহাৰ কৰো যেনে তোমাৰ ধৰা, এ চেট জি পি টি বুলি যে কওঁ, সেইবিলাক ব্যৱহাৰ কৰো কৰি কিনে তাৰ ওপৰত মানে ধৰা তুমি যিবিলাক ধৰা স্কুলত বুজি নোপোৱা বা কলেজত বুজি নোপোৱা সেইবিলাক তাতে মাৰি দিলে, তোমাৰ হিচাপত কেনেকে বুজিব লাগে সেইটো যদি তুমি লিখি দিয়া, ত' সেই হিতাপত সেই হিচাপত মানে তোমাৰ কাৰণে আহি যায় আৰু কথাখিনি তোমাক বুজাব পৰাকৈ। তো সেই ক্ষেত্ৰত ভাল। কিন্তু তোমাৰ এই পঢ়াৰ ক্ষেত্ৰত অলপ যেনেকে সুবিধা আছে, তাৰ অসুবিধাও আছে দিয়াচোন, কাৰণ বহুতে কি কৰে আজিকালি স্কুলত দিয়া স্কুলত বা কলেজত যিবিলাক এছাইনমেণ্ট আৰু হোমৱৰ্ক বুলি দিয়ে, সেইবিলাক আকৌ তোমাৰ ধৰা, মোবাইলৰ জৰিয়তে কৰি লৈ যায় আৰু। তেতিয়া তোমাৰ নিজৰ যিটো নিজৰ মগজুতো ব্যৱহাৰ নহয় ন, আৰু নিজৰ মগজু যদি তুমি ব্যৱহাৰে নকৰা, ত তুমি বস্তুবিলাক জানিব আৰু বুজিব কাৰণেয়ো টান হৈ পৰে দিয়াচোন।
তুমি একদম সঁচা কথা কৈছা দেই এইবিলাক, মানে এই যিটো আমাৰ আহ আমি যিটো আমি মানে আঁহ একদম এলেহৱা হৈ গৈছো মানে নিজে নিজে একো কৰিব নোৱাৰা হৈ গৈছো আৰু মানে। এই তোমাৰ ধৰি লোৱা কিবা এটা অঁ মানে নোৱাৰিলো আৰু মানে আমি এতিয়া মানে কিতাপ নে চাও আৰু মানে আ কিন্ত কিতাপ নাচাও ডাইৰেক্ট তাতে মাৰি দিলো মানে আমাৰ যিটো অ মানে যিটো মগজু যে সেইটো মানে আমি কোনো ল'ড নিদিওঁ মানে কোনো একো কাম কৰিব নিদো সেইটো আমাৰ যিটো মগজু আছে মানে সকলো যেন আমাক নিমিষতে লাগে এতিয়া আৰু কবলৈ গ'লে আৰু তোমাৰ সেইটোৱে আমাৰ কাৰণে এটা বহুত বেয়া আৰু মানে বেয়া গুণ আমাৰ গঢ়ি তুলিছে তুমি ক'লাই যে এইটো আমাক সহায়ো কৰে বহুত ক্ষেত্ৰত ধৰি লোৱা তুমি তোমাৰ কি কেতিয়াবা ধৰিলোৱা তোমাৰ সময় নাই সময় নাই যে তুমি এইটো সোনকালে জানিব লাগে বা সোনকালে বুজিব লাগে তুমি ক'লাই যে ক্লাছৰুমৰ কিছুমান বুজি নাপালে আহি কিনে আজি কিছুমান ওলাই আ তু ইণ্টাৰনেট ব্যৱস্থা সেইবিলাক এ আই বুলি কওঁ যে তাতে আমি মাৰি দিলোঁ চেট জি পি টিত সেইবিলাক তেতিয়া মানে সুবিধা হয় সুবিধাজনক হয় মানে কম সময়ৰ ভিতৰতে বুজি পাবলৈ কিন্তু ধৰি লোৱা তুমি যদি সকলো সকলো বস্তুৱে তুমি এইবিলাকতে কৰি থাকা তুমি যদি নিজে নিজৰ যিটো মগজু আছে মগজুটো তুমি অ ব্যৱহাৰ নকৰা সেই তে তেনেহ'লেচোন অ' ভৱিষ্যলৈতো সমস্যা হৈ যাব ন আপুনি ভৱিষ্যত যেতিয়া কেতিয়াবা নিজৰ আ নিজৰ মানে মগজুৰে বা নিজৰ হাতে কামে কিছুমান কাম কৰিব লগা হ'ব তেতিয়াচোন তুমি একো নোৱাৰিবা তেতিয়া তোমাৰ অ মানে প্ৰচেছ নকৰিব মানে একো ভাবিব নোৱাৰিবা যে কেনেকৈ কৰিব লাগে মানে তোমাৰ যিটো অ আৰু প্ৰশ্ন যিটো সমাধান কৰা যিটো তোমাৰ অ মানে তোমাৰ যিটো ক্ষমতা সেই ক্ষমতাটো তোমাৰ এনেকুৱা হৈ যাব নোহোৱা হৈ যাব বাৰু ক'বলৈ গ'লে আৰু মোৰ মতে তোমাৰ এই যিটো ইণ্টাৰনেট আছে বা যিটো এই যি মোবাইল ফোন আছে এই তোমাৰ মোবাইল ফোনটো অ তোমাৰ মানে কি কৰিছে তোমাৰ ই আমাৰ যিটো সুবিধা আৰু ক'বলৈ গ'লে এই যিটো আমি আগতে চিঠি পঠাব লগা হৈছিল বা কিবা এটা খবৰ পাবলৈ বহুত অ ৰখিব লগা হৈছিল সেতিয়া বাৰু সেইটো বাৰু এতিয়া নহয় মানে এতিয়া ধৰি লোৱা তোমাৰ এই অ' তোমাৰ হোৱাটছএপতে অ মানে কিবা অলপ ধৰি লোৱা কাৰবাক কিবা জনাব লাগে বা তোমাৰ জিমেইলত তোমাক কাৰবাক কিবা মানে পথাব লাগে এইবিলাক জবৰ পৰা তুমি আ মানে কামৰ কাৰণে কিছু পথাব লাগে তো তাতে বহুত মানে সহায় হৈছে সেনে ক্ষেত ত্ৰতো, আৰু অসুবিধা ক'বলৈ গ'লে তোমাৰ ইয়াৰে তোমাৰ ধৰি লোৱা আমাৰ যিটো মানুহৰ মাজত যিটো টো মানে এটা কথোপকথন হ'ব লাগে মুখামুখি হিচাপে সেই কথোপকথনটো তোমাৰ এতিয়া বহুত কমি গৈছে মানে বহুতে কমি গৈছে মানে যেতিয়া মানুহৰ লগত মানুহে কেনেকে অ' তোমাৰ মি মিলি জুলি এনেকে আ সমূখাসমূখি কথা পাতিব বেছি সময় কথা পাতিব নোৱাৰে মানে অ মানে কি কৰিছা অ' খালা কি খালা সেই তাতেই সীমাবদ্ধ শেষ হৈ যায় আৰু মানে কিন্তু যে আৰু মোবাইলটোতে ব্যস্ত আৰু সেনেকুৱা আৰু মানে তোমাৰ মোবাইলত অ ৰিলচ মানে ৰিল চাই থাকিব আৰু এয়া মানে চৰ্ট চক এইবিলাক চাই থাকিব কিন্তু মানুহৰ লগত কথা পাতিব অ মানে এ নোৱাৰে কিন্তু যেতিয়া মোবাইলত মোবাইলত যেতিয়া যিটো কোৱা হয় আমি এছ এম এছ তাতে আমি সকলো কথা পাতিব পাৰে কিন্তু যেতিয়া এজন মানুহৰ সন্মুখত আহিব যেনেকে তুমি তাক কিবাহৰ এই ইণ্টাৰভিউ তেতিয়া মানে মুখৰ পৰা মাত নোলায় বহুতৰে তো সেই টো এটা সমস্যা কৰি তুলিছে আৰু এই মোবাইল ফোনটোৱে মোৰ মতে আৰু মোৰ ভবা মতে আৰু বাকী তুমি কি ভাবা যে এই যিটো ইণ্টাৰনেট যিটো ব্যৱস্থা আছে। এই ইন্টাৰনেট ব্যৱস্থাটো আমি কেনেধৰণে ইয়াক নিজৰ আহ নিজৰ বাবে উপযোগীও কৰি ল'ব পাৰে অপযোগী নহয়।
সেইটো তোমাৰ নিজৰ মোৰ মতেটো সেইটো সেই কথাটো তোমাৰ নিজৰ ব্যৱহাৰৰ ওপৰত। কথা চলে আৰু সেই কাৰণ আৰু আজিকালি তুমি এটা সমস্যাই দেখাই পাবা যে বহুতো সৰু ল'ৰা ছোৱালী কম বয়সতে চশমা ল'ব লগা হয় কিয় কাৰণ তেওঁলোকে ধৰা কম বয়সতে মোবাইল চাই যেন সৰু মোবাইলৰ ব্যৱহাৰ বেছি কৰে সেইকাৰণে, কিন্তু যিবিলাকে নলয় বা যিবিলাকে ল'ব লগা নহয় তেওঁলোকৰ দূৰ দৃষ্টি ভাল, আৰু তেওঁলোকে ধৰক তেওঁলোকৰ দূৰ-দৃষ্টি ভালৰ কাৰণে কি তেওঁলোকে ধৰা মোবাইল চাই কিন্তু ইমান সময় নাচায়। বা এত অলপ হ'লেও সিহঁতৰ টোপনি ভালকে মাৰে বা ৰাতি ৰাতিলৈ ফোন চাই নাথাকে সেনেকুৱা ক্ষেত্ৰত অলপমান ভাল কিন্তু তোমাৰ এ মানে ইণ্টাৰনেটৰ ভাল বেয়াটো দুটাই থাকিব উপযোগী অপযোগী কিন্তু তোমাৰ ব্যৱহাৰৰ ওপৰত সেইটো মোৰ হিচাপত নিৰ্ভৰ কৰে যে তুমি সেই মাধ্যম মাধ্যমটো উপযোগী কৰি তুলিব পাৰিছা নে অপযোগী কৰি তুলিব পাৰিছা। এতিয়া পঢ়াৰ ক্ষেত্ৰত উপযোগী হয়। কিন্তু অকল পঢ়াক বাদ দি যদি তুমি গেম খেলি আছা তেনে নহ'লে বা ধৰা ৰিল চাই আছা বা বিভিন্ন ধৰণৰ ভিডিঅ' চাই আছা তেতিয়াহ'লেতো তোমাৰ কাৰণে উপযোগী নহ'ব। সেই সেই বস্তুটো নিজে নিৰ্ধাৰণ কৰিব লাগিব সেইজন মানে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে হ'ব, প্ৰতিজন ব্যক্তিয়ে সেইটো নিজে বুজিব লাগিব ইণ্টাৰনেটৰ ব্যৱহাৰ আৰু তাৰ উপযোগিতা তেতিয়াহে মানে ইণ্টাৰনেটৰ মাধম্য কাৰো বাবে উপযোগী নহয়।
হয় দিয়া তুমি ঠিকে কৈছা আৰু এই যিটো বৰ্তমান যিটো হৈছে ন তোমাৰ এই ত ৰাতি ৰাতি ৰাতিলৈ মানুহে আজিলৈ তোমাৰ এই ইণ্টাৰনেট যি কিছুমান আমি আহ এই এইবিলাক কয় যে চিৰিয়েল বা এনেকুৱা কিছুমান পাই যে কিছুমান এপ আছে সেইবিলাকত যে মানুহ আহ বা ৰিল ৰিলে হওঁক স্ক্ৰল কৰি থাকে সেই ৰাতি তোমাৰ চাৰিটা হওঁক মানে পুৱা হওঁক পুৱালৈ বৈ যায়। এইটোৰ মানুহৰ যিটো অ স্বাস্থ্য আছে এই স্বাস্থ্যটো মানে অ মানে অ লাহে লাহে মানে নোহোৱা কৰি পেলাইছে আৰু মানে বহুত দেৰিলৈকে জাগি থকা সেইকাৰণে তুমি কলা যে চকুৰ চকুৰ যিটো পোহৰ সেই যিটো পাৱাৰ সেই পাৱাৰটো গুচি যোৱা এই এটা সেইটো কাৰণ আৰু যাতে মানে যেতিয়া ফোনৰ যিটো মানে যিটো স্ক্ৰীণখন এইখন যিটো চকুত পৰি থাকিব গোটেই ৰাতিটো তেতিয়াহে অ নিশ্চয় তোমাৰ এই যিটো চকুৰ যিটো ক্ষমতা আছে চকুৰত নোহোৱা হৈ যাব আৰু। মানে ক'বলৈ গ'লেতো অ ইয়াৰ বহুত দুটা দিশ আছে মানে যেনেকে ক'বলৈ গ'লে মুদ্ৰাৰ হয় সদায় দুটা দিশ থাকে। সেনেকে কবলৈ গলে তোমাৰ এই ইণ্টাৰনেটতো দুটা বা মোবাইল ফোনতো দুটা দিশ আছে। এটা তোমাৰ য'ত তুমি নিজকে ভাল কৰি ল'ব পাৰা যেনে তোমাৰ কণ্টেণ্ট যিবিলাক মানে কি কৰে ভিডিঅ' বনায় সেইবিলাকে দেখাইছে নাই কিমান মানে টকা ক মানে এতিয়া নিজৰ কাম নিজে কৰিছে। আৰু আনভাগে তোমাৰ এইবিলাক যেনে এনে মোবাইল চলাই থাকে তেবিলাকৰ কিমান সমস্যা আছে। ত' ক'বলৈ গ'লে আৰু বহুত কথা আছে কিন্তু আৰু কিমান কম।
হয় দিয়া তেনেহ'লে ৰাখিছোঁ দিয়া এতিয়া পিছত কথা পাতিম
অ দিয়া হ'ব দিয়া